হেল্ল'।
হেল্ল'।
অ শুনিছা নাই।
উম শুনিছো শুনিছো মোৰ মাত্ৰ শুনিছা নে।
উম শুনিছো শুনিছো কি কৰিছা।
এয়া তোমাৰ কিনো কৰিবা যিহে গৰম পৰিছে। এ একদম নকবা আৰু, ঘৰত থাকিবই পৰা নাই মই এই গছ।
অ, সেই আমাৰ এইফালেও একেহে গম পাইছা নাই। মইতো মইতো এই আমাৰ ঘৰটো মানে অলপ চাপৰ যে। তোমাৰ আৰু গৰম আৰু একেবাৰে সোমাবই নোৱাৰি সোমালেই ঘুমুক ঘুমুককে ধৰে আৰু।
তাক হে।
গছৰ তলৈ বহিবলৈ আহিছোঁ অকণ।
ঠিকে আছে ঠিকেই আছে।
বাকী খেতি বাতি কৰিছ নে।
খেতি বাতি এ আমাৰ ককাহঁতে লাগিছে আৰু মাহতে।
অঁ অঁ অ।
তাগে মই যোৱাই নাই পথাৰৰ ফালে ওলাই যামহে চাগে কাইলৈ মানে।
অ তাকে তাকে, বাকী খবৰ। ফাটি কোৱাচোন।
খবৰ খাতি আছো আৰু ভালেই গৰমেহে খবৰ খাতি বেয়া কৰি দিছে আৰু বহুত বেছি। কি হৈ গৈছে গম।
অ তাকে গৰমটো কথা নকবা এইকেইদিন যে বহুত বেছি গৰম পৰিছে আৰু না। একেবাৰে কবই নালাগে আৰু মানে। কাৰেণ্টও ডিষ্টাৰ্ব দি আছে আকৌদিন।
ডিষ্টাৰ্ব দিছে অ কাৰেণ্টটো আমাৰ ইফালে নায়েই আজি তোমাৰ। কালি ৰাতিপুৱা নায় এতিয়ালৈকে দিয়াই নাই।
অ, তাকে কাৰেণ্টটো দিব লাগে অকণমান সোনকালে হয় নহয়।
তাকে এনেকুৱা গৰম দিনত লাইনতটোও কাটি থৈ দিব গৰমেও তোমাৰ দি দিয়ে সেধিকে।
তাকে তাকে। এ অৱস্থা বেয়া হৈ যায় এনেই তোমাৰ ফেনৰ সাই গৰম হৈ আহে এনেকুৱা। আকৌ তাতে কাৰেণ্টো যেতিয়া নাথাকিব আৰু। সেইটোৱ এইটো কেছটো। তাকে আজি আকৌ ইমান দিনৰ মূৰত ফোন কৰিলা যে তুমি।
এয়া, ফোন কৰিলা মানে ধৰা তোমাৰ খবৰ খাতিও লোৱা নাই। বহুত দিন তুমিও ফোন কৰা নাই। সেইকাৰণে বোলো ফোন এটাকে কওঁ। তাকাকে হে সেয় তই।
আকৌ ডিউটি চিউটিও থাকে ন।
আহ।
সেইটো কাৰণে সময়ে পোৱা নাই আৰু।
সময় সেইটোয়ে আচলতে।
আজি, অঁ আজি মানে সেই দেওবাৰ যে তাকে ডিউটি। হৈ আছে সেইটো কাৰণে মানে।
উম উম।
উম, বাকী আজি কিমান ফোন কৰিলা মানে কেলে ফোন কৰিলা কোৱাচোন?
ফোন কৰা মানে ধৰা এ তোমাৰ লগত মই কথা এটা আলোচনা কৰিম বুলি ভাবিছিলো বিষয় এটা
অহ, কি বিষয় বা
এই বিষয়টো মানে এ মানে আজিকালি মানুহে তুমি প্ৰায়ে দেখিবা যে কি কৰে তেওঁলোকে ভৱিষ্যতৰ কাৰণে কি হয় মানে পইচা যে জমা কৰি থয় ফিক্স ৰাখে বা তোমাৰ মাহে- মাহে হলেও জমা কৰে এই বিষয়টোৰ ওপৰত মানে অকমান অলপ আলোচনা চনা কৰিবলগীয়া আছেনে
অহ, এই ভা -ভালেই বাৰু দেই বিষয়টো বেয়া নহয় বৰ এটা।
অহ, মানে উম, এতিয়া কি হৈছে মানুহ বিলাকৰ যিটো চিন্তা চৰ্চা সেইটো আচলতে তুলনামূলক ভাৱে আগতকৈ বহুত উন্নত হৈছে। কাৰণ উম তেওঁলোকে কি কৰে ধৰা তোমাৰ এতিয়া সেইটোয়ে আছে আচলতে আজিকালি যান্ত্ৰিক ভাবে হওক বা তোমাৰ ফিজিকেলী এ হওক বিভিন্ন মানুহে বিভিন্ন ধৰণে কি কৰে বিভিন্ন কাম কৰে চাকৰি কৰে আচলতে তেওঁলোকে কি হয় তেনেধৰণে যিটো তোমাৰ দৰমহা পায় আচলতে মাহৰ মূৰত যিটো তেওঁলোকে পইচা পায় তাৰ পৰা কি কৰে তেওঁলোকে থাৰ্টি পাৰ্চেন্ট মানে হ'লেও। তেওঁলোকে ভৱিষ্যতৰ কাৰণে চিন্তা কৰি আচলতে জমা কৰিবলৈ লৈছে যিটো মানে কি হয় আজিকালি বহুত ভাল পদক্ষেপ বুলি ক'ব লাগিব আজিৰ দিনত। কাৰণ এতিয়া তোমাৰ বস্তু বিলাকৰ তোমাৰ দাম চোৱা তোমাৰ বস্তু বিলাকৰ যিটো মানে বাঢ়িছে দাম বাঢ়িছে বা তোমাৰ মানে প্ৰজন্মটোৰ যিটো দিশলৈ গৈ আছে সেই হিচাপে চাবলৈ গ'লে কি হয় পইচা জমা কৰাটো ভৱিষ্যতৰ কাৰণে অত্যন্ত দৰকাৰী হৈ গৈছে কাৰণ তুমি অহ এতিয়া যদি আমি চাওঁ ভালদৰে আমি যদি আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে মানে ধৰা আমি ভৱিষ্য ততে আমাৰ ল'ৰা ছোৱালী কি হব সেইটো যদি আমি নাভাবো তেওঁলোকে হয়তো বহুত অসুবিধাৰ সন্মুখীন হ'ব পাৰে সেইকাৰণে আমি কি হয় ভৱিষ্যত কাৰণে সঞ্চয় কৰিব লাগে আৰু আজিকালি এটা মানে খুব প্ৰধান এটা মানে অসুবিধা দেখা গৈছে যে কি হয় আমি সৰুৰ পৰা লোৱা ছোৱালীক লালন- পালন কৰি দিম তাৰ পিছত কি হয় বৃদ্ধ বয়সত সেই ল'ৰা- চোৱা ছোৱালীয়ে আকৌ আমাক এৰি থৈ গুচি যায় বা বৃদ্ধাশ্ৰমত দি দিব তেনেকুৱা কৰিব মানে কি হয় তেওঁলোকে আমাৰ বিপদৰ সময়ত আমাৰ বিপদৰ হাত আগবঢ়া চাবলৈ নিবিচাৰে সেই তেনেক্ষেত্ৰত আমি যদি ভৱিষ্যতৰ চিন্তা কৰি যদি আমি এটা পইচা ফিক্স কে ৰাখি থওঁ আমাৰ ভৱিষ্যত আৰু আজিকালি কি হয় ফিক্স কে যদি তুমি এক লাখ টকাও থোৱা তেনেহলে সেই বেংকে তাত মানে কিছুমান এ বিভিন্ন ধৰণৰ তোমাৰ ইন্টাৰেষ্ট- চিন্টাৰেষ্ট দি মেলি আমি সেই এক লাখটো হয়তো আমি বিছ চল্লিশ বছৰৰ পিছত আমি দুই লাখ বা আঢ়ৈ লাখ হিচাপে ঘূৰাই পাব পাৰো। সেইক্ষেত্ৰত যদি আমি ভৱিষ্যতে তেনেকে হ'ব বুলি আমাৰ মানে ধৰা আশংকা থাকে আৰু কি হয় আচলতে সৰুতেই গম পাই যে ল'ৰা- ছোৱালী কেনেকুৱা হ'ব সেই ক্ষেত্ৰত যদি তুমি ভাবা যে মোৰ ভৱিষ্যতে এনেকে বিপদ হব পাৰে বা মোৰ ল'ৰা- ছোৱালীয়ে ভগৱানে নকৰক আচলতে যদি তেনেকুৱা হৈ যায় বাই চান্স তেনেহলে মোৰ নিজৰ মানে নিজৰ বিপদটো নিজে মাতি অনাৰ নিচিনা হব সেই ক্ষেত্ৰত যদি আমি কিবা এটা পইচা আচলতে ধনৰ এটা যদি ভাগ আমি জমা কৰি থওঁ ভৱিষ্যতৰ কাৰণে বেংকত যদি দি থৈ দিও তেনেহলে কি হব সেই বিশ বছৰ ল পিছত যদি আমাৰ ল'ৰা ছোৱালীয়ে আমাক যদি এৰি যাবলৈ বিচাৰে বা আমাক যদি ধৰা অকলশৰীয়া কৰি থৈও গুচি যায় তেতিয়া আমাৰ মনত দুখ দুখ লাগিব সেইটো বেলেগ কথা কিন্তু আমাৰ চলিবলৈ মানে ধৰা অকল দুখ লাগিলেইটো ন হব আমি দুখত জানো নোখাৱা নেমেলাকৈ থাকিলে আমাৰ কিবা লাভ হব নহয়। সেইবিলাক আচলতে ভগৱানৰ ওপৰত এৰি দি আমি কি হব ভৱিষ্যতে আমি চলিবলে মানে বিপদৰ সময়ত আমি কি হয় একদম সুন্দৰভাৱে জীৱন যাপন কৰিবলে সেই পইচাটো আমাৰ মানে কামত আহে সেই কেত্ৰত চাবলৈ গলে আমি ব জমা কৰাটো মানে বৰ দৰকাৰী হৈ পৰিছে মানে ভৱিষ্যতৰ
দ হয় হয় হয় হয় নিশ্চয় নিশ্চয় তুমি বাও এটা বহুত ভাল কথা কৈছা দেই বহুত গুৰুত্বপূৰ্ণ কথাই কৈছা তুমি এতিয়া কি হয় তোমাৰ বহুত মানুহ তোমাৰ এনেকোৱাও আছে গম পাইছা নাই সিহঁতে কি কৰে মানে তোমাৰ পইচা হাতলৈ আহে সিহঁতৰ ডেইলি পইচা হাতলৈ আহে কিন্তু সিহঁতৰ ডেইলি পইচা তে কি হয় ডেইলি উৰাই দিয়ে সিহঁতে একদম অ', তোমাৰ যদি ডেইলি যদি তোমাৰ হাতলৈ প্ৰতিদিনে যদি পাঁচ হাজাৰ টকা আহে সিহঁতে কি কয় তোমাৰ সেই পাঁচ হাজাৰ টকাই মানে এনেই তোমাৰ অদৰকাৰী কামত উৰাই দিয়ে মানে খাই উৰাই দিব ধৰি লোৱা আকৌ তোমাৰ একদম বহুত দামী -দামী বস্তু কিনিব কিনি মেলি তোমাৰ এনেই লগৰীয়াবিলাকক খোৱাই দিব ধৰি লোৱা তোমাৰ এনে মানে যি তি কামত তোমাৰ অদৰকাৰী কামত খৰচ কৰি মেলে সিহঁতে গোটেই পইচা পাতি নাইকিয়া কৰি দিয়ে হয় নে নহয়
কৰি দিয়ে কৰি দিয়ে
অ কিন্তু কেইদিনমানৰ পিছত সিহঁতৰ যেতিয়া হাতত পইচা নথকা হব সিহঁতে তেতিয়াহে অনুভৱ কৰে যদি মোৰ হাতত যদি পইচা কেইটামান থাকিলেহেতেন বা মই যেন মই যদি সেই সেইটো সময়ত পইচা থাকোতে যদি মই কেইটামান ছেভ কৰিলোহেঁতেন পইচা সঞ্চয় কৰিলোহেঁতেন তেতিয়া কিন্তু- কথাটো অনুভৱ কৰে কিন্তু-কিন্তু হাত হাতত তোমাৰ যেতিয়া সিহঁতৰ হাতত পইচা থাকিব তেনেহলে সেই সিহঁতে সিহঁতৰ যে ভৱিষ্যতে পইচা দৰকাৰ হ'ব পাৰে সেই কথাটো কিন্তু সিহঁতে একদম পাহৰি যায় গম পাইছা
পাহৰি যায় পাহৰি যায়
সিহঁতৰ সেইবিলাক মানে চিন্তা শক্তি নথকা হৈ পৰে মানে
নথয় আচলতে তেওঁলোকে কি হয় পইচাৰ মূল্যটোৱেই বুজি নাপায়
অ আৰু মানে পইচা দেখিলে সিহঁতি কব নোৱাৰা হৈ যায় গম পাইছা নাই মানে সেইটো কাৰণে কি হয় সিহঁতে পিছতহে গম পায় পিছতহে অনুভৱ কৰে যে মই কি ভুল কাম কৰিলো গম পাইছা নাই এতিয়া তোমাৰ সেই তেনেকোৱা মানুহবিলাকৰ কি হয় পিছত ধৰি লোৱা সিহঁতৰ যদি ল'ৰা-ছোৱালী থাকে গম পাইছা নাই ল'ৰা-ছোৱালীবিলাকৰ কি হয় তোমাৰ ভৱিষ্যতটোৰ কথা চিন্তা নকৰে সিহঁতে ইমান
নকৰে অঁ
সিহঁতে কেৱল নিজৰ-নিজৰ কথাটো চিন্তা কৰে গম পাইছা নাই সিহতে তোমাৰ পইচা পালে ওৰাই দিব নাপালে সিহঁতে মানে ভিক্ষা খুজি খাব তেনেকোৱা মানে আৰু অ আৰু মানে সিহঁতে কি ভিক্ষা খুজিবলৈও সিহঁতে লাজ নক ৰে মানে গম পাইছা নাই এনেকোৱা হৈ পৰে অ আৰু আমি সেইটো কাৰণে তোমাৰ নিজৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰিব লাগে হয় নে নহয় নিজৰ ভৱিষ্যতটোৰ কথা চিন্তা কৰি বা নিজৰ ল'ৰা-ছোৱালীৰ কথা হ'লেও চিন্তা কৰি আমি কি ক'ব লাগে ভৱিষ্যতৰ কাৰণে আমি কেইটামান-কেইটামান হ'লেও আমি টকা সঞ্চয় কৰিব লাগে।
লাগে লাগে।
তেতিয়া আমাৰ কি হয় আমাৰ ভৱিষ্যতৰ কাৰণে ইমান ধৰি লোৱা চিন্তা নাথাকে।
উম হয় হয়।
আমি আমাৰ যদি মানে হঠাৎ কিবা হৈও যায়। হয় নহয় এতিয়া ধৰি লোৱা ল'ৰা- ছোৱালী যদি সৰু হৈ থাকে সিহঁতক কোনে চা- চাব ধৰি লোৱা তোমাৰ যদি কেইটামান পইচা থাকে একাউণ্টত যদি তোমাৰ ল'ৰা-ছোৱালীৰ নামত যদি তুমি কেইটামান পইচা সঞ্চয় কৰি ৰাখা তেনেহ'লে সেই পইচাটো সিহঁত ল'ৰা-ছোৱালী হালে তোমাৰ খৰছ কৰিব পাৰিব হয় নহয়। এনে তোমাৰ সৎ সৎ কামত ইউজ কৰিব পাৰিব গম পাইছা নাই গতিকে আমি সেইতো কাৰণে কি কৰিব লাগে আমি ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰিব লাগে। আৰু অ তোমাৰ সঞ্চয় কৰিলে বহুত ভাল সঞ্চয় কৰাটো এটা বহুত ভাল লক্ষণ
হয় হয়
এতিয়া কি হয় তোমাৰ মানুহ বিলাকে কি হয় এনে দৈনন্দিন জীৱনত চলি থাকিবৰ কাৰণে সিহঁতে মানে খৰচটো ওলাই থাকে হয় নহয় ধৰি লোৱা মানে সঞ্চয় নকৰে কিন্তু কেতিয়াবা তোমাৰ এনেকো কোৱা অৱস্থা আহে চাবাচোন তোমাৰ ধৰি লোৱা ঘপকে কিবা এটা বেমাৰ হৈ গ'ল যেনিবা ধৰি লোৱা মইয়ে যেনিবা মোৰ কথাই কৈছোঁ এতিয়া মইে তোমাৰ এতিয়া ইমান পইচা সঞ্চয় নকৰোঁ গম পাইছানে। এতিয়া মোৰ যদি ঘপকে কিবা এটা বেমাৰ হৈ যায় তেনেহ'লে মই আকৌ তোমাৰ এতিয়া এনেই চলিবৰ কাৰণে খাবৰ কাৰণে পইচাটো আছে কিন্তু মোৰ যদি কিবা এটা ঘপক- কে বেমাৰ হৈ যায় কিবা ডাঙৰ যদি বেমাৰ এটা হৈ যায়। তেনেহলে কিন্তু সেই বেমে বেমাৰটোৰ চিকি- কিৎসা কৰিবলৈ কিন্তু মোৰ মোৰ হাতত সিমানখিনি পইচা নাই কিন্তু এতিয়া। গম পাইছা নাই। কিন্তু যদি মই যদি সেই সেইটো সময়ত মই যেতিয়া পইচা মোৰ হাতত যেতিয়া পৰ্যাপ্ত পৰিমাণে আছিলে, তেতিয়া যদি মই তোমাৰ সেই পইচাখিনি ছেভ কৰিলো হেতেন, তেতিয়া কিন্তু মই এতিয়া বিন্দাস তোমাৰ বেমাৰ দেখাব পাৰিলোঁ হেতেন বেমাৰ বেমাৰৰ অ চিকিৎস- সা কৰিব পাৰিলোঁ হেতেন গম পাইছা নাই। এতিয়া তোমাৰ মোৰ হাতত এতিয়া পইচা নাই গম পাইছা নাই গম পাইছা নাই বেমাৰৰ চিকিৎসা কৰিব পৰাকৈ পইচা নাই কাৰণে কি হব এতিয়া মই তোমাৰ মোৰ বেমাৰতো চিকিৎসা কৰিব নোৱাৰিম।
নোৱাৰিবা অ।
গতিকে তেনেকুৱা ক্ষেত্ৰতে হ'লেও নিজৰ ক্ষেত্ৰতে হওঁক বা ধৰি লোৱা পৰিয়ালৰে যেনিবা কাবা কি কিবা এটা হৈ গ'ল হয় নহয়
হয় হয়
কেতিয়াবা সহায় কৰিবলৈও মন যায় কিন্তু হাতত পইচা নাথাকে গম পাইছা নাই বহুত বহুত ডাঙৰ বেমাৰত যুঁজি থাকিবলগীয়া হয় কেতিয়াবা পইচাৰ ইমান মানে তোমাৰ জৰুৰ জৰুৰী হয় গম পাইছা নাই পইচাটো গতিকে সেই তেনেকুৱা ক্ষেত্ৰত যদি আমাৰ যদি ছেভিং থাকে আমাৰ যদি পইচা সঞ্চয় হৈ থাকে জমা হৈ থাকে তেনেহলে ধৰি লোৱা আমি বিপদত পৰিলো সেই বিপদৰ পৰা উদ্ধাৰ হব পাৰিম। হয় নহয় বা অ বা চিকিৎসা কৰিবলৈও আমাৰ পইচা থাকিব হাতত কিবা এটা তুমি ঘপকে কাম কৰো বুলিলে সেই কামত তোমাৰ পইচা থাকিব
থাকিব অ।
তোমাৰ সেইটো হিচাপত চাবলৈ গ'লে সঞ্চয়ৰ তোমাৰ বহুত লাভ আছে গম পাইছা নাই সেইকাৰণে আমি সঞ্চয় কৰিব লাগে ভৱিষ্যতৰ কাৰণে স- সঞ্চয় কৰিব লাগে তেতিয়া আমাৰ ভাল বহুত ভাল আৰু গতিকে সেইখিনিয়ে আৰু সঞ্চয় খিনিৰ ওপৰত ইমানখিনি কথা কলোঁ এতিয়া তুমি কেনেকুৱা পালা সঞ্চয় ওপৰত আজি কথা পাতি মানে ভৱিষ্যত সঞ্চয়ৰ ওপৰত কথা পাতি কেনেকুৱা পালা
হয় মই মানে ধৰা বহুত কথা জানিলোঁ আছ শব্দ তোমাৰ পৰা মই কিছুমান কথা নজনা কথাও শিকিলো এ এনে ক্ষেত্ৰত কি হয় এইবিলাক আলোচনা আচলতে কৰিব লাগে তেতিয়াহে মানে কি হয় যিবোৰ কথা আমি নাজানো ইজনে সিজ নে সেই কথাটো আচলতে আমি জানিব পাৰো
জানিব পাৰো হয় তাকে পিছে তুমি আৰু কিবা কথা ক'বা নেকি সঞ্চয়ৰ ওপৰত
উম সঞ্চৰৰ ওপৰত ধৰা আমি প্ৰায় খিনি কথা পাতিছোয়ে মোৰ মানে মূল আলচ্য বিষয়ৰ ভিতৰত অ হ'লেও মানে কি হয় কিছুমান কথা আমাৰ থাকি গৈছে যিখিনি কথা আমি বেলেগ এদিন মানে পাতিব লাগিব
বেলেগ এদিন পাতিব পাৰিম হয় নিশ্চয় তাকে তেতিয়া ইমানখিনি কথা পাতিলোঁ আৰু ন মোৰো তোমাৰ হতে কথা পাতি বাৰু ভালেই লাগিলে তোমাৰ পৰাও মই বহুত নজনা কথা জানিবলৈ পাৰিছো বাৰু দেই তাকে তেতিয়া আজিলৈ ৰাখিছো আৰু ন।
উম বাৰু বাৰু হ'ব দিয়া।
দিয়া দিয়া তেতিয়া।